হেল্ল'। লৌ অ' শুনা পাইছা।
অ'-অ' এতিয়া শুনিছো কোৱা।
অ' কি কৰি আছা, উম ময়ো এনেই আছো।
অ', কোৱা।
অ' বাকী আজি আমি খোৱাৰ বস্তু কথা পাতো ব'লা।
ঠিক আছে।
উম, তুমি ইনে বেছিকে কি খাই ভাল পোৱা।
মাই মই ফাস্ট ফুডৰ তোমাৰ চাওমিনে খাই ভাল পাওঁ, এজ ইউজুৱেল।
অ'- অ'।
তোমাৰ আইচক্ৰীম আৰু আৰু তোমাৰ নৰ্মেলি টো ঘৰৰ ভাতে ভাল লাগে খাই আৰু তুমি
মই মানে কি ফাষ্ট ফুডৰ ভিতৰত মোৰ আগতে চাওমিন টো খাই ভাল লাগিছিল হা। আজিকালি আৰু মোৰ আজিকালি মোক ফ্ৰাইড ৰাইচ টো খাই ভাল লাগে, চিকেন ফ্ৰাইড ৰাইচ, ম'ম'।
উম হম মানে ফ্ৰা ফ্ৰাইড ৰাইছ পোলাওতো ভাল লাগে ন। পোলাওটো অলপ অ বিৰিয়ানি বিৰিয়ানী বহুত চলে।
উম বিৰিয়ানীও বহুত চলে ততে কণী চনি
অ' চিকেন বিৰিয়ানী, পোলাও বিৰিয়া মানে এনেকে বেলেগ-বেলেগ।
অ তাতে খাই ভাল লাগে আৰু মানে বাহিৰত বাহিৰত গলে কিবা এটা খাব মন যায় আৰু
মানে কিবা স্পাইচি অলপ ফাষ্ট ফুড টাইপৰ।
উম- উম। সেনেকে সেইটোতো সদায় খোৱা নাযায় ন বাহিৰত এদিনে যোৱা যায় সেনেকে। তাকে
মানে বাহিৰত গ'লে মানে তোমাৰ বাহিৰা বস্তু খাবলৈ বেছি ইচ্ছা যায় আৰু। আমাৰ ঘৰততো আমাৰ খা খোৱা যায়ে দিয়াচোন।
অ' তাকে উম, বাহিৰৰ খানা বোৰো বহুত টেষ্টি।
আৰু আজিকালি কি নতুন-নতুন ডীচেজ উলাইছে। মুখত যে নামবোৰে নাহে। অ কিবা কিবি আৰু যে তোমাৰ আগতে আমি চাহ খাইছিলো বা কফি খাইছিলো, আজিকালি যে কি ওলাইছে কিবা তোমাৰ। কেপি চি ন', অ' লেমন টি অ', একে থাকে ন, কফিৰ দৰে হৈ চাগে নেকি?
উম, সেনেকুৱাই চাগে হ'ব।
খাই বল, তুমি খাইছা?
নাই নাই মই খাই পোৱা নাই শুনিছো আৰু।
অ', অ'।
উম, কিমান ধৰণৰ কিমান ধৰণৰ চেক্
বাপৰে ইমান নৰমেলি তোমাৰ এ চকলেট শ্বেক আৰু অ' হেৰি ভাল লাগে অৰিঅ' শ্বেক ভাল লাগে ন, তুমি খাই পাইছা?
অ', মই চকলেট শ্বেক
উম, উম মোৰো চকলেট আৰু অৰিঅ' শ্বেক যে অৰিঅ'। এই দুটা ভাল লাগে আৰু খাই। হেনেকুৱা আৰু আজিকালি বহুত ধৰণৰ আজিকালি লেমনও শ্বেক ওলাইছে চাগে দেই নাজানো। মানে অ, খাবলৈ যি বিভিন্ন প্ৰকাৰৰ বস্তু।
উম, বহুত
যদি পইচা আছে তোমাৰ ওচৰত।
অ', আৰু পিজ্জাৰে কিমান ফ্লেভাৰ আছে ন, পিজ্জাও খাই ভাল লাগে।
তুমি হেৰি ফিজ ফিজ পিজ্জাৰ ফিজটো খাই পাইছা ফিজ? লঞ্চ ফিচ যে লাঞ্চ ফিচ।
নাই - নাই এইটো খাই পোৱা নাই কেনেকুৱা লাগে।
মানে নৰ্মেল পিজ্জা কাইণ্ড অফ পিজ্জাই হয় তোমাৰ চিকেন থাকে চিকেনে থাকে চিজো থাকে সেনেকে মানে চব দিয়া থাকে আৰু মানে।
আচ্ছা। উম, পনীৰ পিজ্জা আছে, চিকেন মই পনিৰটোও খাই পাইছো চিকেনটোও খাই পাইছো চিজৰতো খায় চিজৰটো খাই পাইছো আৰু উম তুমি?
আহ।
তুমি?
মই তোমাৰ চিজৰ চিজৰটো খাই পাইছো। দেন তোমাৰ চিকেন পিজ্জা খাই পাইছো অ, এইখিনিয়েই মই এইবাৰ কি শ্লাইচ এই যে তোমাৰ এটা যে এনেকে টানি দিলে যে পুৰা চীজ যে ওলাই আহে সেইটো খাই পোৱা নাই সেইটো খাবলৈ ইচ্ছা আছে।
দেখি থাকোতো এইবোৰ পোনৰ হয়। উম। সেইবোৰ পিজ্জাতে পৰেনে, সেইটো পিজ্জাতে পৰে ন?
অ', পিজ্জাৰে হয় এইটো।
অ', অ', অ', ডাঙৰ ডাঙৰ শ্লাইজ আৰু এটাতটো ডাঙৰ টিকপাত
মাৰ্ঘেৰিটা খাই পাইছা?
এইটো কি হয় অ'?
পিজ্জাই হয় কিবা সেনেকুৱাই নামটো অলপ মান, তোমাৰ অলপ এক্সপেঞ্চিভ হয়।
অ', নাই নাই খাই পোৱা নাই আৰু এটা নতুন কে ওলাইছে ন কিবা ডাঙৰ ফেমিলি পেক। য'ত চ'ব ফ্লেভাৰচ থাকে।
পিজাৰু?
অ', পিজ্জা কিবা চিক্স কিবা এইট হান্ড্ৰেড মান হয়। বহুত
ফেমিলি পেক
অ', পিজ্জাৰো পেক আছে ফেমিলি পেক ডাঙৰ একদম জানা। কিবা ক্ৰচ কিমান এইট হাণ্ড্ৰেড এটা।
এটা শ্লাইচ নে এটা দিব্বা?
এটা ফেমেলী পেক তাতে তোমাৰ চব ফ্লেভাৰচ
বাপৰে বাপ
অ অ
আৰুব চাব চ মেক্সিমাম দামব তম্স নাইটি ন থ নি ন চছেভেন নাইন নাইনটি নাইনটি
উম নাইনটি নাইনটা খে থ খুছ আৰু তোৰ আইচ ক্ৰীম আইচ ক্ৰীমৰ কিমান ফে চকলেটৰো কিমান ফ্লেভাৰ আছে সব আৰু ফ্ভাৰ ফ্ভাৰ
তুমি বাদামৰ ফ্ভাৰটো খাই পাইছে আইচ ক্ৰ্ৰীমৰ আলমছ থকা ভাল লাগে ন সৰু সৰুকে মোৰো ভাল লাগে
নলে উম নল আহে
উম ভাল লাগে খাই
অ ভাল লাগে উম মানে জ জ্বলা জ্বলা বস্তু বোৰ খাই ভাল লাগে আৰু জ্বলা জ্বলা স্পাইছেি উ তুমি এনে মাং হা কি কৈছািজ পিজ্জাটো
পিজ্জাটো অলমান স্পাইচি হলে ভাল লাগে মানে
অ অ চতি ল অ বাকী তুমি ন্তু এনেই নৰ্মেল গ্ৰেভি ভাল পোৱা নে জ টাইপ ভাল পোৱা চিকেন
মই জলটো বেছি ভাল পাওঁ
োৱা মোৰ মানে এক্ৰ মানাই
মানে মই মোৰ কেনেকুৱা জানা মই যদি মানে মাংস খাও নোৱাৰো মই মানে মাং ো মানে যেতিয়া মানে ভাতৰ লগত বা তোমাৰ জোলৰ লগত খাব নোৱাৰো যোনটো ফ্ৰাই কৰে যে আগতে ফ্ৰাই কৰি লয় ন অ সেই সেই ফ্ৰাইটয়ে মানে খাই ভাল লাগে পিছত ভাতৰ লগত খোৱাাতটো মানে একদ জোল লাগে আৰু নৰ্মেল মই ফ্ৰাইটোৱে খাওঁ ভাত ন খালি জুল হ'লেই হল আগতীয়াকে মানে মাংস ফ্ৰাই থতে মানে যিমান দিয়া খাব পাৰি মই হাতৰ লগত নোৱাৰো মানে কি জানো টেষ্টটো চেঞ্জ হৈ যায় হাতৰ লগওঁতে মানে অলপ গলি যায় ন মাংসটো ঢিলা া হৈ যায় সেইকাৰণে উম উম তুমি
মই এনে গিলাপি টো খাই ভাল লাগিল গ্ৰেভি একদম ড্ৰাই ফ্ৰাই সেনেকে খাই ভাল লাগে মইটো শুকান শুকানে পাই দিওঁ মই উ উ কথা ক উম
তুমি যেনেকে খুৱোৱা খাই টেষ্ট লাগে দেই
অ সেনেকা ভাল লাগে তাৰপিছত অ আৰু সেনেকে আৰু তাৰত ম অ অ বিলাহী বিলাহী দি মাছো খাই ভাল লাগে তাৰ পিছত পানী লাও যে পানী লাও পানী লাও। াঙৰাঙৰ পি মাছবোৰ ভাল ল আৰু মাছবোৰ ফ্ৰাই কৰি খালেও বু
তুমি তুমি হেৰি মুড়ি ঘন্টা খাই ভাল পোৱা
ভাল লাগে তোমাৰ
নাই মই ইমান ভাল নাপাওঁ মোৰ কিবা ভয় লাগে দে কাটা বজি যায় বুলি মানে খাই পাইছো খাম অ খাই পাইছো মানে আৰু কিছুমানে যেন ম তোমাৰ মুৰি ঘণ্টাৰ কিবা চাটনি কৰিও খাই যে দালি চালি দি কেনে খাই পাইছা মচুৰ দাইল বা মগুৰ দাইলৰ অ সেনেকেও দেখোন মানে অ কাইড অফ মানে চাটনি হিচাপেও লয়, দালি বনাই আৰু কাইণ্ড অফ। এনেকুৱা আৰু, উম। মই মানে টেষ্ট কৰিছো, কিন্তু মই এনেকে ভাল নাপাওঁ আৰু।
অহ। । সেনেকে মাছৰ চাটনি খাই পাইছা? মাছৰ চাটনি।
শুকান মাছৰ চাটনি যে। খাই পাইছো, খাই পাইছো। জ্বলা দি কেনে পুৰা অ', অ, ভাল লাগে।
সৰু সৰু মাছ ভাঙন মাছবোৰো চাটনি বনাই খাই। জানে নে?
অ', খাই পাই, অ', একদম ভাঙি ভাঙি যে গুৰা গুৰা কৰি। উম। উম, ভাঙৰ মাছ আৰু পুঠি মাছ হওক।
অহ, অ', অ, সেইটো উম, তাকেহে। অ', অ। তাৰ পিছত পাস্তা, পাস্তাও খাই ভাল লাগে নে? একদম জ্বলা জ্বলা পাস্তাটো খাই বহুত মজা লাগে নহ আৰু চীজটো ভাল লাগে নহ চীজ পা
অ', চীজ পাস্তা, মই কিন্তু চীজ পাস্তা ট্ৰাই কৰা নাই। তুমি কৰিছা?
চীজ পাস্তা এই যে পেকটত যে থাক কে, হোৱাইট কালাৰৰ, অহ, অ।
নাই, মই খাই, মই, অ', সেইটো সেইটো। আচ্ছা, আচ্ছা, আচছা, অ', খাইছো খাইছো, টেষ্ট কৰিছো সেইটো। এটা যে তোমাৰ কেফেচ বোৰত যে দিয়ে অ। চীজ পাস্তা সেইটো কৈছো, সেইটো মই ট্ৰাই কৰা নাই।
অ', অ, সেইটো, মইয়ো কৰা নাই ৰবা সেইটো।
উম।
উম। অ', কৰিব লাগিব সেইতো বেছি চিৰি চিৰি লাগিব, বহুত মেওনিজ-চেওনিজ ধালে নহ, ই চব ধালে একদম। অ', ক্ৰীমো বহুত হয়, সেইটো। অ', কিছুমানটো বিয়া-চিয়াতটো পাঁচটা দিয়ে নহ? মই সেইটো খাই খাই পাইছো মই খাই পাইছো। অ', মোৰ এটা মোৰ জেঠাই হতৰ দিছিল এবাৰ পাৰ্টি এটাত, তাতেই মই খাইছিলো এবাৰ চীজ পাস্তাটো, ভাল লাগিছিল। তাতে
অ', টমেট' কেছআপ দি দিয়ে।
অহ। ভাল লাগে, আজিকালিতো বিয়া-চিয়ায়েও পাঁচটা- ফুচকা
আজিকালি, আজিকালি বিয়াত চব
অ', আৰু ফাষ্ট ফুডহে খাই বেছিকে, তাতে কিবা-কিবি প'কৰা-চ'কৰা ।
মই আজি, মই আজি তোমাৰ এটা পাৰ্টিত গৈছিলো, তাতে একেবাৰে তোমাৰ চিকে চিকেন চিকেন পাকোৰা, পনীৰ পকোৰা, ভেজ পকৰা চব মানে নুডেলচ দিছে। এইফালে তোমাৰ কফি দিছে আৰু যে জলেবি জলেবিও দিছে, দেন তোমাৰ এফালে তোমাৰ প কৰিও দিছে, এদিন তোমাৰ মখতেল জোৰ খাব দিছে, তুমি জুচো খোৱা। তে ভিতৰত মেইন কৰ্চত চব আছে, এভৰিথিং আছে। তেন তুমি দৈ দৈ আছ অ', দৈ ৰগোল্লা খাব পাৰা, তুমি আইচ ক্ৰীমো খাব পাৰা, মানে তুমি যি খোৱা আৰু। মানে পোৰা মই তোমাৰ, অ', গোটেই টাইপৰ পকৰা চি চিকেন পনীৰ ভেজ চব খাইছো, ডেন তোমাৰ নুডলচও ট্ৰাই কৰিলো, ডেন জলেবীও খালোঁ। পানী পুৰিও খালো, দেন তোমাৰ কফি-চফি খালো এনেকে। দেন তোমাৰ মেইন কৰ্চত তোমাৰ ভাতো দিছে, পোলাও পোলাও দিছে। দেন তোমাৰ পনীৰ দিছে, দেন মটন, চিকেন, ফিছ এভিথিং মানে স'ব আছে। । আই গেছ হাঁহৰ কণী নেকি? হাঁহৰ নে মানে নৰ্মেল চাগে সেই টো কনিও খাইছো।
আহ, কেনেকা লাগিছে কনিটো?
বহুত টেষ্টি, মানে অলপ মানে তোমাৰ চচ দিছে নেকি, জ্বলা টাইপৰ বহুত টেষ্ট লাগিছে দেন তোমাৰ এনেকে বেঙেনা ফ্ৰাই দিছে
বা ইমান
উম, বহুত বিভিন্ন তুমি খাই শেষ কৰিব নোৱাৰা। মই তাৰ মানে তোমাৰ একো ন'ন ভেজ নললো। মই পানীৰে খাইছো অকলাৰ মানে মোৰ অ', মেইন মানে ইমান খালো ন কিবা-কিবি, চিকেন বা সেনেকে আৰু মাটন মই নাখাও। মটন ম খাই নাখাও তেনেকে। ত মই চিকেন, উম' ত মই চিকেন আৰু ফিচ নাখালো আৰু সেনেকে আৰু পেলনি যোৱাতকে মানে, তুমি খাই-খাইফুল হৈ যাব। তমাৰ মেষ্টাৰ খাই মানে। মেই
অ' তাকেতো অ, সেইবোৰ খালে আৰু ক'ত জানা থাকিল। সেইবোৰ বেছি খোৱা যায় ন আমাৰ।
উম''
তাকে
ঠিকছে পানী-পুৰি খাম আৰু মানে ষ্টাৰ্টিঙতে খাব লিছিল। মই ভাত খাই নাই ৰাতিপুৱা। মই মানে এ' ভ-ভাত খাইযোৱা ৰাতিপুৱা ন, খালি উ খাব নোৱাৰা পানী-পৰি চব মাখা খাই ললো। তাৰ পছতাত-ভাত খাই পানী-পুৰি খাব গৈছো। অকল তিনিটা খালো। জানে ইমান বেয়া লাগিছে আৰু নোৱাৰিলো খাব মই।
চিকেন পকৰা?
চিকেনটোক খাইছো তিনি চাৰি পিচ।
অ', মানে ডাঙৰ-ডাঙৰ নে সৰু-সৰু? অ', সৰু-সৰু পকৰা আচ্ছা, অ'। আচ্ছা-আচ্ছা।
কিন্তুমাৰ দঘ-দীঘল এই তোমাৰ কে এফ দিয়ে যে, চিকেন দিয়ে যে, চিকেন পকৰা টাইপৰ। সেনে-সেনেকুৱা-সেনেকুৱা অ'! অ'! অ'! সেনেকুৱা। উম, উম, খাই বহুত ভাল লাগে।
উম, ভাল লাগে সেনেকুৱা খাই ন'। আৰু সেনেকুৱা পকৰা, আৰু সেইবোৰ চিকেন, সেইবোৰ ফ্ৰাই বোৰ, ডাঙৰ, ডাঙৰ পিছো থাকে। অ'! কে এফ চি। অ'! অ'! লোকেল। পায়। তাকে, উম, ভাল লাগে খায়। আৰু জ্বলাকে চাটনি থাকিব লাগে।